এহ
অহ কি কৰি আছা?
এ এনেই আছো ৰবা তুমি
এ ময়ো এনে বহি আছিলো ক মোবাইল চাই মানে তুমি জানানে বাকী কালি মই মানে অসমৰ শিক্ষা ব্যৱস্থাৰ ওপৰত পুৰা দীঘলীয়া এটা প্ৰতিবেদন পঢ়ি আছিলো আৰু
অ যিহেতু তুমি পঢ়ি ছালা নিশ্চয় চাগে বহুত কথা আহিছে মনত তোমালে কোৱাচোন মোক
পঢ়ি থাকোতে মোৰ মনত মানে বহু কথাই আছিলে আৰু কব কবলৈ গ'লে ধৰি লোৱা আমি সৰুতে বিদ্যালয়ত পঢ়া সময়ত মানে যি ধৰণৰ শিক্ষা ব্যৱস্থা দেখিছিলো এতিয়া শিক্ষা শিক্ষাৰ্থীসকলে মানে সম্পূৰ্ণ বেলেগ পৰিৱেশত শিক্ষা গ্ৰহণ কৰি আছে আৰু আগতে ধৰি লোৱা শিক্ষকজন শ্ৰেণীকথাত আহি পাঠ পঢ়াই দিছিল শিক্ষ শিক্ষাৰ্থীয়ে মানে বহি আহ লিখি থাকিছিল আৰু ধৰি লোৱা তাৰ পিছত মানে পৰীক্ষাৰ বাবে মুখস্থ কৰিছিল কিন্তু বৰ্তমান সময়ত শিক্ষা কেৱল মানে শ্ৰেণী ল চাৰিটা দেৱালৰ মাজতহে সীমাবদ্ধ হৈ থকা নাই কিন্তু ধৰি লোৱা ই ইণ্টাৰনেট স্মাৰ্টফোন হওঁক বা তোমাৰ অনলাইন ক্লাছ বা ডিজিটেল লাইব্ৰেৰী, ভিডিঅ' লেকচাৰ এইবিলাক আদি মানে শিক্ষাৰ এই অবিচ্ছেদ্য অংশ হৈ পৰিছে। কিন্তু এই যি উন্নয়ন আছে ন এই উন্নয়নৰ মাজতো কিবা এটা বেলেগ বেলেগ অনুভৱ হয় ন মানে এই যে আমাৰ শিক্ষাৱস্থা আছে ন এই শিক্ষাৱস্থাটো মানে বহুতো সলনি হৈ গৈছে মানে আগৰ যিটো শিক্ষাব্যৱস্থা আছিল শিক্ষাব্যবস্থা সেইটোৰ মাজত বহুত মানে পাৰ্থক্য আহি প পৰিছে আৰু ক'বলৈ গ'লে বাকী তুমি কি ভাবা এই শিক্ষা ব্যৱস্থাক লৈ মানে আমি যিটো বৰ্তমান শিক্ষা ব্যৱস্থা আহ মানে যিটো লৈ আছোঁ আৰু সেই শিক্ষা ব্যৱস্থাত যিটো শিক্ষাৰ্থী আছে শিক্ষাৰ্থীয়ে মানে সুবিধা বোৰো মানে সমানে লাভ কৰিছেনে তোমাৰ মতে মানে ধৰি লোৱা যেতিয়া মই ধৰি লোৱা দূৰৱৰ্তী পাহাৰীয়া অঞ্চলৰ বা নদী যিবিলাক অঞ্চল নদী থকা বিলাক অঞ্চল আছে সেইবিলাক অঞ্চলৰ মানে অৰ্থনৈতিকভাৱে টো বহুত মানে যিবিলাক মানুহ আছে সেইবিলাক বহুত অৰ্থনৈতিক ভাৱে ধৰি লোৱা বহুত কম আছে ন মাৰ তেওঁলোকৰ পইচা পাতি কম থাকে ত' তেওঁলোকে তো সেই ইন্টাৰনেট সুবিধা নাপায় ন ত' তেওঁলোকৰ বাবে এনেকুৱা সুবিধা কেনেকে কৰিব পাৰিম যে তেওঁলোকে এই সুবিধা লাভ কৰিব পাৰে এই যিটো পঢ়া শিক্ষাৰ ক্ষেত্ৰত হওঁক
অ তুমি মানে গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰিছা বাৰু মই এই ক্ষেত্ৰত মই ভাবো যে তোমাৰ অসমৰ যিটো শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান সমূহ যি আছে তাৰ ভিতৰত এটা হৈছে তোমাৰ সুযোগৰ সমতা নিশ্চিত কৰা মানে উদাহৰণ স্বৰূপে তুমি ধৰি লোৱা। আৰু মহানগৰ অঞ্চলৰ যদি এজন শিক্ষাৰ্থীয়ে উন্নত বিদ্যালয় হওঁক বা কচিং চেন্টাৰ হওঁক বা ইন্টাৰনেট সংযোগ কম্পিউাৰ বিভিন্ন শৈক্ষিক সম্পদ সহজে লাভ কৰে আনহাতে তুমি গাঁৱৰ অঞ্চলত কি দেখিবা যে এজন শিক্ষাৰ্থীয়ে হয়তো এখন ভাল পুথিভঁৰাল বা সুবিধাও নাপায় ত' এই ব্যৱধানৰ ফলত কি হয় একে প্ৰতিভা থকা বা একে পৰিশ্ৰম কৰা দুজন শিক্ষাৰ্থীৰ মাজত তোমাৰ ফলাফলৰ এটা বৃহৎ পাৰ্থক্য তুমি দেখিবা আৰু মই ভাবো তোমাৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্য কেৱল কিছুমান শিক্ষাৰ্থীক সফল কৰা নহয়তো। বৰং তোমাৰ শিক্ষকসকলো যিবিলাক শিক্ষাৰ্থী আছে প্ৰত্যেকজন শিক্ষাৰ্থীক নিজৰ সম্পূৰ্ণ যিবিলাক সম্ভাৱনা বিকাশ কৰাৰ সুযোগ সেইটো দিব লাগে ইয়াৰ বাবে তোমাৰ বিদ্যালয়সমূহত ধৰা উন্নত আ ক্লাছৰুম হওঁক বা পৰ্যাপ্ত শিক্ষক গুণগত শিক্ষক। শিক্ষণ সামগ্ৰী হওঁক বা ডিজিটেল সুবিধা নিশ্চিত কৰাটো মানে অত্যন্ত প্ৰয়োজনীয় আৰু লগতে শিক্ষাৰ্থীসকলৰ মাজত যিটো আত্মবিশ্বাস। সেইটো গঢ়ি তোলাৰ ক্ষেত্ৰত বা তেওঁলোকৰ সপোন দেখ। যাক দেখাবলৈ আমি উৎসাহিত কৰাত ত সমানে গুৰুত্বপূৰ্ণ মোৰ মতে দি।
ঠিকে কৈছা দিয়া মানে মইো এইটো কথা মানে প্ৰায়ে লক্ষ্য কৰো মানে আমাৰ সমাজত অ এতিয়াও মানে শিক্ষাৰ সফলতাত বহু ক্ষেত্ৰতে মানে কেৱল পৰীক্ষাৰ যিটো নম্বৰ সেই নম্বৰৰ জৰি়য়তে মানে ছাত্ৰ ছাত্ৰীসকলক আহ মানে কিমান তেওঁলোকে। জ্ঞানীবাতিক। কিমান তেওঁলোকে জানে ত' সেইবিলাক এই নম্বৰৰ দ্বাৰাহে মানে কৰা হয় বাকী মই ভাবো যে এই যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটো অতি সোনাল যিমান প মানে। নোহোৱা কৰিব লাগে আৰু এইটো ব্যৱস্থাৰ দ্বাৰা মানে বহুতে মানে বহুত ছাত্ৰ ছাত্ৰী যিটো মানসিক চাপ পৰে কিছুমান ছাত্ৰ ছাত্ৰী ওপৰত আৰু বাকি ধৰি লোৱা এই কোনোবা ছাত্ৰ ছাত্ৰীয়ে ধৰি লোৱা নাইনটি ফাইভ শতাংশ নম্বৰ পায় আৰু তেন্তে তেওঁক মানে। অতন্ত মেধৱী ছাত্ৰ বুলি কোৱা হয় কিন্তু কোনোবা এজন শিক্ষাৰ্থীয়ে যদি সংগীত বা চিত্ৰকলা হওক বা খেল ধেমালি হওক এনেকুৱা নাট্য কলা বা। তেওঁ মানে বেলেগ ক্ষেত্ৰত মানে মানে। মানে ক্ষমতা আছে কিন্তু পঢ়িবলৈ ইমান নাজানে পঢ়াতে অলপ মানে মানে। তেওঁ অলপ দুখেই ত। সেইকাৰণে চাগে। মই ভাৱো যে আমি নম্বৰৰ ওপৰত গুৰুত্ব নিদি আমি ছাত্ৰ জনে কি বিচাৰে সেইটোৰ ওপৰতে গুৰুত্ব দিব লাগে। উম। হয়নে?
হয় এইটোতো মানে হয় দিয়াচোন তোমাৰ সেই কথাটোৰ লগত ময়ো সম্পূৰ্ণ মানে একমত মানে আজি আজিকালি কি হয় বিশ্বৰ যিটো বিশ্ব আৰু বিশ্বৰ কেৱল পুথিগত জ্ঞান যথেষ্ট নহয় মানে বৰ্তমান সময়ত যি দক্ষতামূহৰ চাহিদা বেছি তোমাৰ সেইবোৰৰ ভিতৰত। ভিতৰত আছে সমস্যা সমাধানৰ ক্ষমতা ধৰি লোৱা দলীয় ভাৱে কাম কৰাৰ দক্ষতা ধৰি লোৱা যোগাযোগ কৌশল সৃষ্টিশীল চিন্তা বা নতুন পৰিস্থিতিৰ সৈতে আমি কেনেকে নিজকে খাপ খুৱাই ৰাখিব পাৰো তাৰে সামৰ্থয়ৰ বিষয়েও জাতো অত্য়ন্ত দৰকাৰী আৰু কিন্তু ধৰা মানেৰ। বৰ্তমান সময়ত আমাৰ বহু শিক্ষাৰ্থীয়ে বিদ্যালয় জীৱনৰ অধিকাংশ সময় কেৱল মানে পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱাত ব্যয় কৰে ফলস্বৰূপে তেওঁলোকে কি কৰে যে বাস্তৱ জীৱনত বহু গুৰুত্বপূৰ্ণ দক্ষতা আয়ত্ব কৰাৰ সুযোগে নাপায় আৰু মই ভাবো তোমাৰ বিদ্যালয়সমূহত অধিক আলোচনা হওক বা। বিতৰ্ক বা প্ৰকল্প ভিত্তিক শিক্ষণ সামাজিক সেৱামূলক কাৰ্যসূচী আৰু যিবিলাক উদ্যোগমূখী কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰা হয় ন সেইবোৰ যথেষ্ট জৰুৰী আৰু তেতিয়াহে মানে শিক্ষাৰ্থীসকলে বাস্তৱ সমস্যয়াৰ সৈতে কেনেদৰে জড়িত হৈ সমাধান কৰিব লাগে তাৰ বিষয়ে। তোমাৰ শিকে বা যিটো শিক্ষা তেওঁলোকে গ্ৰহণ কৰে সেই শিক্ষাটো সঁচাকয়ে মানে তেওঁলোকৰ জীৱনটো আৰু অৰ্থপূৰ্ণ হৈ উঠে তেওঁলোকৰ জীৱনত ক'বলৈ গ'লে।
ঠিকে কৈছ দিয়া আৰু তোমাৰ যিটো শিক্ষকৰ ভূমিকা কথাও এটা আলোচনা অবিহনে সম্পূৰ্ণ নহব আৰু শিক্ষকৰ যিটো ভূমিকা হয় ছাত্ৰৰ ওপৰত মানে মোৰ জীৱনত ধৰি লোৱা কিছুমান শিক্ষক আছিল আৰু যিসকলে কেৱল পাঠদানি কৰা নাছিল ন আমাক মানে বৰং মানে জীৱনৰ কেনেকুৱা। চাব লাগে বা জীৱনটো কেনেকুৱা বা কেনেকৈ চিন্তা কৰিব লাগে বা কেনেকৈ নিজৰ যিটো লক্ষ্য সেই লক্ষ্য়ত অটল থাকিব লাগে মানে সেই বিষয়ে মানে শিকাইছিলে আৰু সেই শিক্ষকসকলে মানে এই এনে মানে এজন মানে অৰুণা অৰুণপ্ৰেৰণিলাক দায়ক মানে এজন শিক্ষক থাকিব লাগে আৰু সকলোৰে। সকলো ছাত্ৰ ছাত্ৰীৰ লগতে কিটো কিন্তু তোমাৰ বৰ্তমান সময়ত শিক্ষকসকলৰ ওপৰত মানে বহুত দায়ত্বৰ চাপ আছে ন ত' যিবিলাক পাঠদানৰ উপৰিও মানে তেওঁলোকে যিবিলাক প্ৰশাসনিক কাম হওঁক বা তথ্য সংগ্ৰহ কৰা কাম হওক বা তোমাৰ এইবিলাক প্ৰতিবেদন প্ৰস্তুত কৰা আদি মানে বহুত। কামত তেওঁলোকে ব্যস্ত থাকিব লগা হয় ত' সেই কাৰণে চাগে যিটো গুৰুত্ব দিব লাগে ছাত্ৰ ছাত্ৰী ত আজিৰ শিক্ষকসকলে চাগে সেইটো দিব পৰা নাই আৰু ইয়াৰ ফলত মানে বহু সময়ত মানে যিটো পাঠদানৰ যিটো গুণগত মানে মানতো মানে বহুত প্ৰভাৱ পৰিছে ত' মই ভাবো যে শিক্ষকসকলে মানে। এ মানে অধিক প্ৰশিক্ষণ বা উন্নত যিবিলাক কাৰ্য পৰিৱেশ আছে সেই প্ৰযুক্তিবিদ্যয়াৰ মানে সহায় প্ৰদান কৰা উচিত আৰু মানে যাতে তেওঁলোকে যিটো নিজৰ মূল দায়ত্ব ন মানে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক মানে জীৱনৰ যিটো অটল যিটো সমস্যা সেই অটল সমস্যাৰ লগত যুঁজ দিবৰ কাৰণে যিটো শিক্ষকে। এজন ছাত্ৰক গঢ়ি তুলিব লাগে সেই শিক্ষাৰ্থীজনে সেই বিষয়টোত মানে বেছি গুৰুত্ব দিয়া উচিত মানে শিক্ষাৰ্থীক মানে গঢ়ি তোলাত অধিক মন মনোনিৱেশ মানে এটা কৰিব পাৰি আৰু।
ঠিক কৈছা আৰু ধৰা মই ভাবোঁ যে শিক্ষকৰ দৰে আৰু অভিভাৱকৰ। ভূমিকাও যথেষ্ট গুৰুত্ব। এজন ছাত্ৰ বা ছাত্ৰীৰ ক্ষেত্ৰত কাৰণ কিয়নো বহু সময়ত আমি দেখিবলৈ পোৱা ধৰা অভিভাৱকসকলে সন্তানৰ ওপৰত নিজৰ আশা আৰু আকাংক্ষা জাপি দিয়ে বা কোনোবাই বিচাৰে নিজৰ স। সন্তানটো ডক্ক্তৰ হওক কোনোবাই ইঞ্জিনিয়াৰ হওক কোনোবাই চাকৰি চাকৰিয়াল হওক চৰকাৰী চাকৰিয়াল কৰক বা এনেকুৱা ধৰণৰ চিন্তা ধৰাৰা আমি বৰ্তমান প্ৰচলিত দেখিব পাওঁ আৰু সমাজত কিন্তু ধৰা সন্তানৰ যিটো নিজস্ব আগ্ৰহ হওক বা প্ৰতিভা হওক সপোনৰ কথাবোৰ। সেইটো মানে গুৰুত্ব দিয়া নহয় ফলত কি হয় বহু শিক্ষাৰ্থীৰ মানসিক চাপ উদ্যোগ বা হতাশাৰ সন্মুখীন হবলগীয়া হয় আৰু তোমাৰ শিক্ষা ব্যৱস্থাই তোমাক শিক্ষাৰ্থীক কেৱল সফল পেচাজীৱী নহয়তো ই সুখীও তৰা সুখী কৰাৰ লগতে তোমাৰ। আত্মবিশ্বাসী ব্যক্তি হিচাপেও গঢ়ি তুলিব পাৰিব লাগিব ত সেই ক্ষেত্ৰত। বিদ্যালয় আৰু পৰিয়াল দু। তাকে মই ভাবো যে শিক্ষাৰ্থীৰ মানসিক সুস্থতা আত্মসন্মান আৰু ব্যক্তিত্ব বিকাশৰ ওপৰত অধিক গুৰুত্ব দিব লাগে আৰু ক'বলৈ গলে।
ঠিকে কৈছা দিয়া আৰু মই বিশ্বাস কৰো যে অসমৰ যিটো ভৱিষ্যত শিক্ষাৰ ওপৰত মানে বহুখিনি নিৰ্ভৰশীল কৰে আৰু মানে আজিৰ বিদায়লয়ৰ যিবিলাক শিক্ষাৰ্থীসকলে কালিলৈকে মানে বিজ্ঞানী বা শিক্ষক বা তোমাৰ চিকিৎসকে হওক বা তোমাৰ উদ্যোগপতিয়ে হওক বা তোমাৰ কৃষি উদাৱকেই হওঁক্, সাহিত্যিকে হওক বা তোমাৰ যিবিলাক সমাজ নেতা আছে সেইবিলাক হ'ব পাৰে ন ত যদি আমি তেওঁলোকক সঠিক শিক্ষা আৰু সঠিক মূল্যবত বা তোমাৰ সঠিক সুযোগ প্ৰদান কৰিব পাৰো তেন্তে যিটো অসমৰ শিক্ষা ক্ষেত্ৰতে নহয় মানে আৰ্থিকি আৰ্থিক হওক বা সামাজিক হওঁক আৰু তোমাৰ সাংস্কৃতিক। ক্ষেত্ৰতো মানে এক নতুন উচ্চতলা আগবাঢ়ি যাব আৰু মানে ধৰি লোৱা শিক্ষা আহ মানে এইবিলাক যদি আমি তেওঁলোকক এই ভাল শিক্ষা দিব পাৰো ত তেওঁলোকো আমাক আমাৰ যিখন ৰাজ্য আছে সেই ৰাজ্যখনলৈ ভাল এটা সুযোগ কঢ়িয়াই আনিব বাকী তোমাৰ যিটো শিক্ষা নহয় শিক্ষা হৈছে এটা এই শক্তি। শক্তি আৰু ক'বলৈ গ'লে যিয়ে মানে এজন ব্যক্তিৰ যি ভাগয় সলনি কৰিব পাৰে ধৰি লও এটা পৰিয়ালৰ অৱস্থা উন্নত কৰিব পাৰে বা তোমাৰ এখন সম্পূৰ্ণ সমাজক আগুৱাই নিব পাৰে আৰু মানে সেইবাবে ভাবো যে শিক্ষা মানে কৰাত মানে কৰা যিটো বিন সেইটো সৰ হিচাপে নহয় মানে যিটো ভৱিষ্যত। কৰাৰ বাবে পৰা আটাইতকৈ মূল্যবান বিনিয়োগ হিচাপে চাব লাগে আৰু,
অ মই এতিয়া মানে তোমাৰ লগ কথা পাতি অলপমান আশা পাইছো আৰু মানে নিজকে এটা আশাবাদী অনুভৱ কৰিছো কাৰণ যিবোৰ বৰ্তমান সমস্যা আছে ন তাৰ প্ৰত্যাহ্বানো যিবিলাক আছে কিন্তু যিবিলাক তাৰ গুণগত মান তাৰ যিবিলাক সফলতা। তাৰ আশা সেইবোৰৰ সম্ভাৱনাও বহুত আছে দিয়াচোন অসমৰ যিখন যুৱ সমাজ যিহেতু বৰ্তমান সময়ত অত্ন্ত মেধাৱী আৰু পৰিশ্ৰমীৰ সৃষ্টি লৈছে তেওঁলোকক যদি আমি সঠিক দিশ বা গুণগত শিক্ষা আৰু প্ৰয়োজনীয় সুযোগ প্ৰদান কৰিব পাৰো তেনেহ'লে তেওঁলোকে কেৱল মানে ৰাজ্যখনৰ নামেই নহয় দিয়াচোন গোটেই সমগ্ৰ বিশ্বতে নিজৰ প্ৰতিভাৰ স্বাক্ষৰো দিব পাৰিব সেয়েহে আমি সকলোৱে আৰু- শিক্ষক হওক, অভিভাৱক হওক বা তোমাৰ নীতি নিৰ্ধাৰকে হওক বা সমাজ সেৱকে হওক বা শিক্ষাৰ্থীয়ে হওক। এটাই লক্ষ্য লৈ আগবাঢ়িব লাগিব যে তোমাৰ অসম এখন যদি যথেষ্ট দিশত মানে সকলো দিশত আৰু ভাল এখন দেশ হিচাপে বা ভাল এখন ৰাজ্য হিচাপে আমি গঢ়ি তুলিব পাৰো, তেনেহলে তোমাৰ বৰং সকলো যিবিলাক ছাত্ৰ-ছাত্ৰী আছে, প্ৰত্যেককজন ছাত্ৰ-ছাত্ৰীক আমি সমানে সুবিধা যদি আগবঢ়াব পাৰো তেনেহলে মানে অসম কোনো ক্ষেত্ৰতে পিছ পৰি নাথাকিব আৰু বাকী বাৰু বিশেষ কথা নকওঁ আৰু ক'বলৈ গ'লেতো বহুত কথাই হয় দিয়াচোন। তেনেহলে ৰাখিছো দিয়া আজি নহ'লে।
অ দিয়া, হ'ব দিয়া নহ'লে। পিছত কথা পাতিম।